আপুনি অলপ দিব পাৰিব নেকি?
হয়।
হয়, যেনেকুৱা এটা বিষয় লৈ আমি কথা পা অলপ আলোচনা কৰিলো হয় ত' হয়, আজিৰ আমাৰ বিষয়টো হৈছে আমাৰ অসমীয়া জাতিৰ সংস্কৃতি বা লোক সংস্কৃতি। ঠিক আছে, আ আপুনি অলপ বৰ্ণনা কৰি দিব আমাৰ অসমীয়া জাতিৰ কি কি আমি লোক সংস্কৃতি আছে বা আমি মানে আমি কেনেকৈ উদযাপন কৰোঁ বা সংস্কৃতি কেনেকুৱা হয় কি হয় মানে ত' ঠিক আছে কওঁ।
হয় মোৰ মতে সংস্কৃতি হৈছে এটা সমাজ বা জাতিৰ জীৱন ধাৰা। আৰু মানুহৰ ভাষা পচাস খাদ্যভাস, নৃত্যয়, সংগীত, সাহিত্য ৱ আৰু আমাৰ আচাৰ ব্যৱহাৰ এই সকলো মিলি আমি আমাৰ সংস্কৃতি গঢ়ি উঠে হয়নে। ঠিক একেদৰে বহুতে ভাবে সংস্কৃতি মানে কেৱল নাচ গান কিন্তু বিষয়ত ইয়াতকৈ বহু ডাঙৰ আমি যিদৰে ডাঙৰ সকলক সন্মান কৰোঁ। অতিথিক আদৰ সৎকাৰ কৰ একেলগে উৎসৱ পালন কৰ এইবোৰো আমাৰ সংস্কৃতিৰ অংশ
হয়।
ভাৰতৰ সংস্কৃতি আটাইতকৈ ডাঙৰ আৰু বিশেষত্ব কাৰণ বৈচিত্ৰৰ মাজত ঐক্য আমাৰ দেশত বহুতো ধৰ্ম বহুত ভাষা বহু পৰম্পৰা আছে তথাপিতো আমি একেলগে বাস কৰোঁ। আৰু আমাৰ অসমৰ কথা কবলৈ গ'লে। অসমতো সংস্থা অসম সাংস্কৃতিক ভাৱে বহুত চহকী। ইয়াত বিভিন্ন জনগোষ্ঠী পাঠিৰ মানুহ মিলি বাস কৰে। আৰু আমি দেখিবলৈ পাওঁ যে পৰম্পৰাগত ভাৱে সকলো জনগোষ্ঠীয়ে নিজৰ নিজৰ পৰম্পৰা নিজৰ নিজৰ লোক সংস্কৃতি এতিয়ালৈকে পালন কৰি আহিছে।
হয়।
আমাৰ অসমখনতো আমাৰ সাংস্কৃতিক ভাৱে বহু চহকী। ইয়াত আমাৰ বিভিন্ন ধৰণৰ লোক সংস্কৃতি আছে। যেনে আমাৰ যেনেকে আমাৰ ৰাজ্য বিশেষ আছে। তেনেকে আমি প্ৰত্যেকটো জনগোষ্ঠীৰ প্ৰ প্ৰত্যকটো সংস্কৃতি আৰু প্ৰত্যকৰে পৰম্পৰা আমি এতিয়ালৈকে আহ ধৰি বান্ধি লৈ আছোঁ।
হয়।
আৰু সেইবাবে অ অ আৰু সেইবাবে অসমৰ সংস্কৃতি ইমান ৰঙীন যেনেকৈ আমাৰ বিহু বাগৰুম্ব বিভিন্ন লোকগীত। লোক নৃত্য, গামোচা, জাপি, আৰণাই। এইবোৰে অসমৰ পৰিচয় দাঙি ধৰে। আৰু কেৱল আমাৰ অসমত বুলিয়ে নহয় আমাৰ বহিৰাগত দেশ বোৰৰত বা আমাৰ ওচৰ চুবুৰীয়া ৰাজ্যয়বোৰত বা বিদেশতো আমাৰ এইবোৰে আমাৰ পৰিচয়। যেনেকৈ আমাৰ আহ অসমীয়া সমাজৰ গামোচা। যিটো আমি বিহুৱান বুলি কওঁ। আমি, আঁ মানুহক সন্মান জনোৱাৰ কাৰণে, যিটো আমি গলত দিওঁ, তাৰ লগতে, আমাৰ একেই সংস্কৃতি ধৰি লওঁক, বড়ো বিলাক। বড়ো জনগোষ্ঠী বিলাকে আৰোণাই দিয়ে। তেনেকৈয়ে, আমাৰ যিটো আমাৰ, চিল্ক বুলি কয়, আমাৰ আঁ এৰি- মুগাৰ, যি-যি টো আমাৰ কাপোৰ, সেইটো আমাৰ বিদেশতো, বহু আঁ মূল্য বিক্ৰী কৰা হয়। বা আমাৰ এইটোৰ মানে, চাহিদা বহুত আছে। আৰু বিহুৰ সময়ত, মানুহে একেলগে নাচে, গায় আৰু আনন্দ লাভ কৰে। সেই দৃশ্য দেখিলেই, খুউব গৌৰৱ অনুভৱ হয়। আৰু মোৰ আ-আইতা সদায় কৈ যে, সংস্কৃতি পাহৰিলে নিজৰ পৰিচয় পাহৰা হয়। এই, কথাটো এতিয়া, বুজি পাইছোঁ যে, হয়! আমাৰ সংস্কৃতি, আমাৰ এখন ৰাজ্যৰ আঁ মানে, আমি শিপা বুলি ক'ব লাগিব। এখন ৰাজ্যই, ৰাজ্যৰ পৰিচয় আচলতে, আমাৰ সংস্কৃতিয়েহে আঁ চিনাক্ত কৰাই দিয়ে বা আঁ আন ৰাজ্যবোৰতো, আমাৰ এই সংস্কৃতিয়ে আমাক, আমাৰ পৰিচয় দাঙি ধৰে। আৰু আঁ মোৰ এনেকুৱা লাগে যে, নিজৰ ভাষাত কথা কোৱা, নিজৰ পৰম্পৰা মানি চলা আৰু আনৰ ৰো সংস্কৃতি সন্মান কৰা, আমি উচিত। আৰু আজিকালি, আধুনিকতাৰ প্ৰভাৱো বহুত পৰিছে। আঁ যুৱক-যুৱতীয়ে নিজৰ ভাষাতকৈ, বিদেশী ভাষাত কথা ক'বলৈ, বেছি আগ্ৰহী হৈছে। বিশেষকৈ, আমাৰ যিবোৰ নৱ-প্ৰজন্ম। নৱ-প্ৰজন্মবোৰেও আছে, আঁ ভাৰতীয়তকৈ আচলতে, বিদেশী ভাষা ক'বলৈ বেছি আগ্ৰহ কৰে। আৰু এইটো ভালো, ক'বলৈ গলে, কাৰণ আমি অকল নিজৰ ভাষা-সংস্কৃতি জানিলেই নহ নহ'ব। আমি আনৰো জানিব লাগিব, আমি আঁ আমাৰ যিটো যোগাযোগ, যোগাযোগটো আমাৰ, ভাল কৰিব কাৰণে বা যোগাযোগৰ দক্ষতা থকাটো খুউব প্ৰয়োজন। আৰু যোগাযোগৰ দক্ষ দক্ষতা থাকিলেহে, আমি আন দেশৰ মানুহ মানুহৰ লগত বা আন ৰাজ্য মানুহৰ লগত, আমি মিলি থাকিব পাৰিম। আৰু
হয়!
আঁ কিন্তু, আধুনিক হোৱাটো বেয়া নহয়। নিজৰ শিপা পাহৰি যোৱাটোহে, আচলতে বেয়া। কাৰণ, আমি অ'! যেনে- কুৱা সমাজত বাস কৰোঁ। আমি, আধুনিকতাকো আমি, আঁকোৱালি ল'ব লাগিব। আৰু তাৰ লগতে, আমি নিজৰ শিপাটোকো আমি ধৰি ধৰি ৰাখি আৰু আমি নতুন প্ৰযুক্তি কৰিব লাগিব। কিন্তু, নিজৰ সংস্কৃতি আৰু মূল্য লগত আহিব, সেইটোৱে। আৰু ক'ব বিচাৰিব নেকি?
হয়, নিশ্চয়! অ' আমাৰ। অসমীয়া জাতিৰ সং সংস্কৃতি বুলি ক'লে আমি বহুত আছে। যেনেকৈ আমাৰ আমাৰ থলুৱা খাদ্য পৰা ধৰি আমাৰ মানে যেনেকৈ আমাৰ। পোছাকবিলাক পিন্ধো আমি। আৰু আমাৰ পোচাক বিলাক কেনেকৈ বনাই যেনেকৈ তাত। খালত আমি বৈ কিনি বনোৱা বা আমি সূতাবিলাক ক'ৰ পৰা বনাই বুলি ক'লে, আমি যেনেকৈ পলু পোক, এৰী পোক এইবিলাক আমি পুহি তাৰ পৰা আমি মুগা স মুগাৰ যোনটো ফুটা বা এৰি পোক খুটা এইবিলাক আমি পোৱা যায়। ত' এইবিলাকে আমাৰ সংস্কৃতি। হয় মানে আমি। অসমৰ জনসাধাৰণ বিলাকে বা অসমীয়া জাতিৰ মানুহ বিলাকে আমি নিজৰ কাপোৰটো নিজে তৈয়াৰ কৰি নিজে বৈ লওঁ মানে। নিজে পিন্ধে আৰু না এনেকা যেনেকৈ তাৰ পৰা আমি মুগাৰ বা চাদৰ মেখেলা বা গামোচা বা আমাৰ বিভিন্ন ধৰণৰ অ পিন্ধা কাপ- কাপোৰ আৰু তাৰ উপৰিও আমাৰ জাপি যোনটো, আমি অ প্ৰথমতে এইটো মানে ক'ব গ'লে জাপিটো আহ আমি সন্মানৰ সন্মান দিওঁতে বা আমাক কিবা এটা মানে যিকোনো এটা প্ৰতিষ্ঠান বা যিকোনো এটাত আমি সন্মান সহকাৰে এইটো দিয়া হয়। অনুষ্ঠানবিলাকত হয়। অনুষ্ঠানৰ এইটো সেইটো কাৰণে আমি জাপি আমাৰ এটা সংস্কৃতিয়ে হয় বাৰু জাপি বনোৱা বা জাপি
হয় আমাৰ জাতিৰ পৰিচয় বুলি ক'ব পাৰি।
পৰিচয় ক'ব পাৰি হয়। ক'ব গ'লেতো অ সংস্কৃতিটো হ'ল আপোনাৰ এটা জাতিৰ পৰিচয় দিয়ে যোনটো।
হয়।
সংস্কৃতিক আমাৰ জাতিৰ শিপা বুলিও কোৱা হয়। ত' এনেকাও ক'ব পাৰি আৰু। তাৰপিছত আমাৰ যেনেকৈ সংস্কৃতি বুলি ক'লে আমাৰ খেতি বাতি কৰা। আমি যেনেকৈ গৰুৰে হাল বাওঁ নাঙল দি হাল বাওঁ। আমি কেনেকৈ ধান ৰোঁ বা আমি কেনেকৈ ধান কাটো।
হয়।
এইবিলাক চব মানে আমাৰ সংস্কৃতিত পৰে আৰু। ত' এনে সেইটোৱেই মানে, আমি সংস্কৃতিটো জীয়াই ৰাখিবৰ কাৰণে। আমি এতিয়া নতুন প্ৰজন্মৰ মানুহবিলাক, বা ল'ৰা, ল'ৰা-ছোৱালী বা ডেকা-গাভৰুবিলাক অতিকৈ মানে কাম কৰি যোৱাটো অত মানে প্ৰয়োজন আছে। ত', সেইটোৱে, ক'ব গ'লে আমাৰ যিবিলাক আমাৰ অসমীয়া জাতিৰ সাহিত্য আছে, বা আমাৰ গান আছে। আমাৰ যি নৃত্য আছে। আ, যেনে কৈ নৃত্য বুলি ক'লে, যেনেকৈ আমাৰ সত্ৰিয় নৃত্য আছে। আৰু সত্ৰীয়া নৃত্যটো হ'ল, আমাৰ ভাৰতবৰ্ষৰ আহ, এক তা যোনটো ক্লাছিকেল নৃত্য আছে আমাৰ ভাৰতবৰ্ষৰ, ইয়াৰ মানে এটা আৰু। তেনেকৈ আমাৰ কুচিপুড়ি বা ভাৰত নাট্যম অ', এইবিলাকৰ ভিতৰত এটা অংশ হয়। অ' তাৰোপৰি যেনেকৈ আমাৰ আ, বিহু নৃত্য আছে আৰু যেনেকৈ ওজাপালি বা আপোনাৰ হয় যিবিলাক আমাক সত্ৰ দি সত্ৰ আমি যোনটোত মানে আহ, সত্ৰ নগৰী বুলি ক'লে মাজুলী। মাজুলীত থকা যিবিলাক সত্ৰ আছে ত', এইবিলাক মানে, আমি যিবিলাক হয়, সত্ৰিয় লোক হয় ত', সেইবিলাকে আৰু, বিভিন্ন জ, জাতি জনগোষ্ঠী অসমত বসবাস কৰে। আৰু তেখেতসকলৰো বেলেগ বেলেগ মানে সংস্কৃতি আছে। মানে প্ৰায়ে একেই বাৰু, অকল নামবিলাক বেলেগ বেলেগ হ'ব পাৰে। কিন্তু প্ৰায় ত', আমি গোটেই মিলেইতো এটা অসমীয়া বৃহৎ অসমীয়া জাতি হয়। ত' আমাৰ, আমাৰ সংস্কৃতি চব একে বুলি ক'ব পাৰি। ত' সেনেকাই মানে আ, আমাৰ এটা ক'ব পাৰি যে, আমাৰ এটা জাতি আৰু এটা সংস্কৃতি, বহুত মানে এটা মানে মিলি, মিলা প্ৰীতিৰে আছে মানে বা। থাকিব নোৱাৰে মানে এটা। এটা আনটোৰ সৈতে। মানে অ', বেলেগ বেলেগকৈ থাকিব নোৱাৰেি আৰু ন! ৰাত জাতি আৰু সংস্কৃতি। ত', এটা জাতি হ'ব কাৰণে এটা সংস্কৃতি থাকিবই লাগিব। আৰু যদি সংস্কৃতি নাই এইটো জাতি বুলি ক'ব নোৱাৰি আৰু আমি। ত', জাতিৰ পৰিচয় দাঙি ধৰি বুলি কোৱাটো, সেইটোয়ে আৰু ন! হয়
হয় আৰু এই ক্ষেত্ৰত আচলতে বিদ বিদ্যালয়ৰো গুৰুত্বপূৰ্ণ ভূমিকা আছে। আৰু সং সাংস্কৃতিক অনুষ্ঠান নৃত্য, গীত বা নাটক আদিৰ জৰিয়তে ছাত্ৰ-ছাত্ৰী সকলেও নিজৰ ঐতিহ্য জানিব পাৰে। আৰু এই, এই ক্ষেত্ৰত আচলতে পৰিয়ালৰো ভূমিকা কম নহয়। সৰুৰে পৰা ভাল আচাৰ ব্যৱহাৰ মাতৃভাষাৰ প্ৰতি মৰম আৰু ডাঙৰ সকলক সন্মান কৰিবলৈ শিকোৱাও উচিত। আমাৰ আহ, নিজৰ যিটো মাত মাতৃভাষা, আমাৰ প্ৰত্যেকটো জনগোষ্ঠীৰ মাতৃভাষাৰ প্ৰতি আমি মৰম আৰু সন্মানটো জনাব লাগে আচলতে। আৰু সংস্কৃতি কেৱল পুৰণি বস্তু সংৰক্ষন কৰি ৰখাটোক নুবুজাই আচলতে। ভাল মূল্যবোধ আ আগন্তোক আগবঢ়াই নিয়াকৈ সংস্কৃতি বুলি কোৱা হয়। বা এইটো অংশ বুলিয়ে ক'ব পাৰি।
হয় নিশ্চয়। ঠিক আছে, তেতিয়াহলে আমাৰ সময়টো হৈ গৈছে। হয়। ধন্যবাদ।
হয়, হয়। ধন্যবাদ।